কোৱা? ভালেই তোমাৰ?
ভালেই বাৰু, কি কৰি আছা?
এ এনেই আছো, গৰমত কি কৰিবা আৰু।
উম অফিচত যোৱা নাই নেকি?
অফিচ মোৰ আজি বন্ধ।
অ', এনেতো মানুহটো এতিয়া খালী নাথাকেই আজিকালি।
নাথা আৰু।
কিবা কৰি আছানে অফিচৰ বাহিৰেও?
অ'। অফিচৰ বাহিৰেও কিবা কিবি কৰি আছো। অফিচৰ এতিয়া ছোপাৰ ভাইযাৰ যে বহুত কাম আহি থাকে।
অ', মই তোমাৰ সেইদনা গৈছিলো তোমালোকৰ ঘৰলে। তাৰপিছত তুমি নাছিলা তেতিয়া মায়ে কৈছে কৈছে আমাৰ ই ঘৰত নাথাকে আজিকালি, ফাৰ্মো খোলিচা বোলে।
অ', অ', ফাৰ্ম খুলিছো বাৰু তিনিখন আছে মোৰ ফাৰ্ম।
অ', ছাগলীও খোলিছা বোলে গাহৰিও আছে।
উম, ছাগলী গাহৰি আৰু ব্ৰইলাৰ।
ঠিকে আছে।
তাকে গাহৰি বেছি গাহৰিত ফাৰ্মত মানে তোমাৰ পাৰ্টনাৰশ্বিপত গাহৰি ফাৰ্মত মানে কৰিব পাৰিলে ভাল আছিলে এইতোকে ভাবি আছো। মই ছুটি নাপাওঁ যে আজিকালি।
আহ ছুটি সেইটোয়েতো মানুহৰ আজিকালি ছুটি নাই যে।
অহ।
হেৰি গাহৰি কিমান আছে?
গাহৰি আছে ওঠৰটামান।
বহুতেই আছে দেখোন ন।
উম।
তাৰপিছত এনে ছাগলী কি খাহি আছেনে নে মানে তোমাৰ মাইকী?
উম, ছাগলী?
উম।
ছাগলী খাহিও আছে মাইকীও আছে ভুবুলাও আছে খাহী কৰিব লাগে কেইটামান।
উম, তেনে মানে তোমাৰ লগত পাৰ্টনাৰশ্বিপ কৰিব পৰা যাব নেকি বাৰু?
পাৰ্টনাৰশ্বিপ কৰিব পাৰিবা।
উম, মানুহ আছেনে নে ফাৰ্ম?
ফাৰ্মত মানুহ আছে বাৰু এতিয়া মানুহৰ এতিয়া প্ৰয়োজন হোৱা নাই। যদি পাৰ্টনাৰশ্বিপ কৰা এইখন অলপমান ডাঙৰ কৰি দিম তেতিয়া মোৰ লগত একেলগে এ মানুহ কেইটামানৰ প্ৰয়োজন হ'ব বাৰুতে।
অ', তেতিয়া তেনেকে পাৰিব অলপ ডাঙৰ কৰি পেলাই।
উম।
বাকী এতিয়া বেছিচানে নাই গাহৰি চাহৰি?
গাহৰি বিকিবলৈ মানে হোৱা নাই বাৰুতে আৰু দুমাহ আছে আৰু পোৱালি। পোৱালি দিবলৈ পোৱালি দিয়াৰ পিছত বিক্ৰী কৰিম আৰু চাৰি মাহ মানৰ পিছত লাভ এটা আহিব।
অ'।
আকৌ গাহৰি মই অৰ্ডাৰ দিছোহে গাহৰি আৰু আহিব বায় বাৰজনী মানে।
উম, তেনে ওঠৰটা আছেই এইফালে ন?
অ', আৰু বাৰটা আহিব।
অহ।
ত্ৰিশটা মান হ'ব আৰু।
উম, তেনে একো নাই পাৰ্টনাৰশ্বিপ কৰিম দিয়া।
অ', কৰিবা কৰিবা ভালেই মোৰো পইচা কেইটামান মোৰো পইচা কেইটামান চৰ্ট হৈ পাৰ্টনাৰশ্বিপ কৰিলে তাৰ পৰাই আৰু কেইটামান দি একেবাৰে পোন্ধৰটা লৈয়ে আনিম আৰু।
উম, উম, পাৰি। বাকী আৰুতো একো নাই কৰা।
বাকী ছাগলী লাগি আছো ফাৰ্মত। মানুহে-
টম আছিলে যে কি কৰিলা?
মোৰ তোমাৰ টমটম কেইখন চলি আছে ভাড়াতে।
ভাড়া দিছা ন?
অ' ভাড়া দিছো।
আমাৰ ইয়াত মানে লৰা এটা বিচাৰি ফুৰিছিলে অ টমটম।
অ' তাকে টমটম এখন মোৰ বিকিবলৈও হৈ আছে ৰখা।
ক'বাচোন বাৰু যদি বিকা।
উম বিকিলে এইখন নতুন টমটমটো এইখন দামি- টম আছিলে মোৰ পাঁচ লাখ মানৰ আছিলে নেকি? এই অলপ যে পিক আপ পিক আপ চিকাপ থকা টমটম মানে।
অঁ
এইখন বিকি দিম ৰখা।
তেনেকে দাম দৰ মিলিলে দি দিব পাৰা বিক্ৰী দিব পাৰা আৰু।
উম বাৰু।
মও তাক কৈয় চাম বাৰু।
উম
বাকী এতিয়া ফ্ৰী কেতিয়া আছা মানুহটো আকৌ ঘৰত?
এনে মই তোমাৰ এই কেইদিন বাৰু ছুটিত আছো। কোৱাচোন কিবা কৰিব লাগে নেকি?
মানে তোমাৰ হেৰি মই তোমালোকৰ ঘৰলৈ যাব লগীয়া আছিলে ঘৰ যাম এপাক।
অ আহিবা আহিবা। মোক ফোন এটা মাৰি লবা মই আজিকালি নাথাকোতো কামে চামে গুচি যাম। কিবা, আকৌ ছাগলীও খাহি কৰিব লগা হৈ আছে সেইটো কামতো মানে লাগি আছো মই।
অঁ' মানে তোমাৰ ফাৰ্ম খিনি চাই আহিলো হয় এবাৰ।
অঁ অঁ আহিবা আহিবা।
বাকী ব্ৰইলাৰটো ঠিকে চলি আছে ন?
উম উম ব্ৰইলাৰটো ঠিকে চলি আছে।
আমাৰ ইয়াতো বাৰু ব্ৰইলাৰ ফাৰ্ম বহুত আছে দেই।
নাই নাই মোৰ ব্ৰইলাৰ ফাৰ্মটোৱে ঘৰত। বাকী পাৰ্চেল বেলেগত কৰো মানে মোৰ পাৰ্চেল ইয়াত নকৰো ব্ৰইলাৰৰ পাৰ্চেল মোৰ বেলেগত যায়। ব্ৰইলাৰ পাৰ্চেল মোৰ- ব্ৰইলাৰ পাৰ্চেল মোৰ মিয়া মানুহে নিয়ে।
মিয়াই নিয়ে?
উম।
সিহঁতে দাম দৰ ঠিকেই দিয়ে ন?
উম ঠিকে আছে।
উম এনেও অসমীয়াতকে মিয়াই ভাল আছে।
সিহঁতে কেজি দুশ বি বিশ কে বিক্ৰী কৰে। মোক পাৰ পাৰ- কেজিত এশ এশ দ এশ পাঁচ এশ দহ ইমানকৈ উলিয়াই দিয়ে। কুইণ্টেলত- আহি যায় এ লাখত আহি যায় লাভ। ঠিকে আছে মোৰ। বাকী ভাত খোৱা নাই খাওঁ আৰু অলপ পিছত গৰম যে।
উম।
তাকে।
তাকে মই সেইটো কাৰণে তোমাক কল কৰিছিলো আৰু।
বাকী বাকী ছাগলীও ঠিকে চলি আছে ছাগলীৰ- খাহি কৰিব লাগে ৰখা মই। তাকে তোমালোকৰ ফালে কাচাৰ আছে নেকি চাৰিল গিল খাই।
আমাৰ ইফালে তেনেকে কাছাৰ নাই কিন্তু কাছাৰৰ মঠত নম্বৰহে আছে।
অ দিবাচন মৌলে।
উম নম্বৰটো লৈ ল'বা।
তই মানে বাগান এখনো খুলিছ।
কিহৰ।
এই কলৰ কলৰ।
ক'ত সেইখন ক'ত খুলিছা।
অ মই নৰবাৰীৰ ফালে খুলিছোঁ।
বা মানটো মানে বিজনেচত নামি গ'লে ন পুৰা।
উম। কি কৰিবা ৰখি থাকি লাভ নাই মানে।
উম।
এ কল নিয়ে যদিও মানুহ কিছুমান কবাচোন মোৰ মানে কল পঁচিশ ঠোক মান হয়। আচ্ছা।
কি হয়টো কি কল।
কি কল আছে তোমাৰ মালভোগ জাহাজীৰ।
উম।
চেনি কেৰ কক। কেঠু কুদমান আছে অ চব আছে কল আপুনি ভীম তোমাৰ ভীমকললৈকে আছে।
মোৰ লগৰ এট বাৰু কল পাইছে দেই মই তই ক'ব পাৰোঁ।
কল মানে বেচে মানে কল নিয়ে ন।
আহ নিয়ে অ। সিও তোমাৰ বাহিৰতে বেচেগৈ বাৰু ইয়াত নকৰে।
উম তাকে।
মোক কৈ দিম বাৰু।
অ', অ', কবাচোন বাৰু তে।
উ বাকী তোমাৰ লাভডাল বহুত চব ফালৰ পৰাই হৈ আছে তেনে।
অ', অ', চব ফালৰ পৰাই লাভ চলি আছে তোমাৰ। কলৰ কলৰ খিনি বিক্ৰী কৰি মই ছাগলী আচাৰোধ দিব লাগিব তাৰ পিছত ছাগলী খাই। ছাগলী দুজনী বিক্ৰী কৰিব আছে। বিক্ৰী কৰি আকৌ আ হ তাৰ পিছো গাহৰিত লগাব লাগিব লগাই দমহা। টো হপই এই কিনতে। আহিব দমুহা দমুহাৰ পিছতদি আকৌ ব্ৰইলাৰৰ ফাৰ্মটো চম্ভালিব লাগিব তাৰ তাৰ। এক মাহৰ পিছত মোৰ আহি যাব গোট গোটেই ফাউণ্ডেশ্যনৰ পইচাটো।
আকৌ তোমাৰ টমটমখন আছে সেইখনো বেচিম বুলি কৈ আছা।
নাই এইবাৰতে এইবাৰ কেইটামান পইচা ইনভেষ্ট কৰিব আছে তাৰপিছত মোৰ। গোটেইখিনি পইচা উঠি যাব গাহৰি তোমাৰ পোৱালি দিব এতিয়া। নাই কমেওঁ তোমাকহে কৈছোঁ দেই নাই কমেওঁ ফ। ছাপন্নটামান পোৱালি দিব তাৰে এক মাহত পোৱালি বিক্ৰী কৰি দিয়া হ'ব।
তাৰে তোমাৰ ছাগলী চাৰিটা দুটা খাহি ডাঙৰ হ'লেই আৰু। দুটা অলপ অলপ হৈ আছে সেই দুটা ডাঙৰ হলে সেই দুটা আৰু। মাইকী এজনী বিক্ৰী কৰি দিম তাৰ পিছত তোমাৰ। ব্ৰইলাৰ ছয় কুইন্টেলৰ বাজেট এটা আছে। সেইটো যাব তেতিয়া পুৰা আহি যাব। টেনচন নাই এইবাৰ বাৰ্থডেত।
বাকী কলটো বিক্ৰী, কলটো বিক্ৰী কৰিব মাতিব লাগে, মানে মোৰ ছাগলী কেইটা খাঁহি কৰিব কাচা মাতিব লাগে।
উম।
তাকে, এইকেইদিন ছুটিত আছো না। সেইটো কাৰণে তোমাৰ এইটো কামত লাগি আছো। মানে, এনেই ফ্ৰী আছোঁ। কোৱা, খানা- চানা খোৱা যদি মই মানে ৰাতিহে পাৰু মানে
ৰাতিহে পাৰিবা ন'?
উম, দিনত মানে মই নোৱাৰোঁ।
হেৰি, তোমাৰ ফাৰ্মতটো এনেই আছে চাগৈ ঘৰ- চৰ থকা-কৰা ন'?
অঁ আছে, আছে। ৰাতি খানা খাব পাৰা। অঁ পাৰি, পাৰি। খালি তাত গাহৰি নচলিব দেই।
গাহৰি নাখাওঁ বাৰু, ব্ইলাৰেই খাম।
বাকী চলিব। বাকী তুমি ব্ইলাৰ পাঠা খাহী যি খোৱা।
অঁ-হ।
গাহৰি নচলিব। বাকী মই তোমাৰ এই লোন এটাও চেঙছন কৰাই আছো। মানে চব ফালে কাম। বুজি পাইছা? কামেই কাম। উম।
ওঁ--হ। বাকী তুমি, অকলে মানুহটোৱে ইমানখিনি কৰিব পাৰিছা যে আকৌ
অঁ, অঁ মাতি' লোন এটা চেঙচন কৰাই আছো। মানে এই বাছ দুখন ল'ম এই কেইদিনতে। ড্ৰাইভাৰ-চাইভাৰ ফিটিং কৰানোঁ।
উম।
বেয়া মানে মই তোমাৰ অফিচত থাকিলেহে এইবিলাক ডিস্কাছন কৰাই থাকো লোন-চোনৰ। বাকী কেইদিন বন্ধ আছে যে এই কেইদিন সেয়াৰ কথা পাতা নাই।
উম বাকী এনে গাহৰিক কি দি আছা এতিয়া? অঁ, গাহৰিক কি দি আছা এতিয়া খাবলে
গাহৰি তোমাৰ, মোৰ হোটেলৰ দানা আহে ডেইলি তোমাৰ কমেও কিমান? কুইণ্টেল হিচাপতে আহে বৰদেতা।
অঁ।
হোটেলৰ দানা আহে কুইণ্টেল হিচাপত। তাৰপিছত তোমাৰ এইয়া পেকেট দানা আছে।
উম।
তাৰপিছত মানুহ আছে। মানুহে পাৰিলে এই কচু অলপ সিজাই দিয়ে কোনোবা বাৰত। কেনে কচু খাই বহুত ভাল পায়। মোৰ মানে
গাহৰিয়ে কচু খায় তৌ।
তাকে, কচুটো সিজাই দিওঁ।
উম', মানে গাহৰি পোহাটো ইমান সহজো নহয়। টান আছে। মানে
উম, ' টান আছে। তোমাৰ, তোমাৰ মানে চিগনেল লাগিব। মোৰ চবফালে মিলাই লোৱা আছে। তো, মাল আহি থাকে। কাম হৈ থাকে। খালি পইচাৰ খেল। তুমি, পইচা ঢালি আছোঁ কাম চলি আছে। এতিয়া মানে বিজনেছ, এতিয়া মানে পইচা-চইচা খেল নহয় আৰু। এতিয়া বিজনেচটো হৈ গ'ল না মোৰ।
সেইটোয়েতো বাৰু, তোমাৰ এতিয়া মানে পুৰা ব্ৰেইনটো আহি গ'ল আৰু চবতে বিজনেচত।
তাকে, তোমাৰ মানে মই অলপ ফাৰ্ম খিনি উঠাম, উঠাই পেলাই তাত এটা আকৌ' আকৌ বেলেগ বস্তু এটা বহাম।
উমঁ' বেলেগ বহাব পাৰা।
তাত মই বেলেগ লাভ হোৱা বস্তু এটা বনাম। এই কলখিনি মাটিখিনি সাৰটো কমি গৈছে। তাত এটা সাৰ দিবলৈও নহয় বাৰু তাত বেলেগ এটা বহিব। আকৌ ফাৰ্ম টাইপে বস্তু এটাই বনাব লাগিব তাত।
উমঁ'।
ঠিক ফাৰ্ম নহয় মানে গোহা, খুটি টাইপ এটা বনিব।
ম'হৰ পাৰা দেই ম'হৰ।
মই নহয় নহয়। মই নলবাৰী ফালে আছেতো পালটো মোৰ তোমাৰ তাত গৰু হ'ব গৰু।
অঁ। গৰু পালিব পাৰ।
তাৰ পৰা পাৰ্চেল যাব তোমাৰ গৰু নগাঁও বুঢ়া জাপৰি।
চাপৰিৰ ওচৰতে নেকি?
বুঢ়া চাপৰি নগাঁও আছে তাত তোমাৰ কাম চলাব লাগিব মই। সেই চাইডৰ লিংকৰ আছে মানে কামটো।
অঁ।
কলটো উঠাম মানে পঁচিশ থোক কল হৈ আছে আৰু কমেও এশ থোক মান কল হ'বগৈ। পিছলোক কল থোক বেগি - কৰি জেচিপি মাতিছো মালটো উঠাই দিব লাগিব।
সেইটো সেয়া মাটিটো কাৰ আছিলে তোমাৰেই ন'?
মাটিতো এইটো মোৰ আগৰ আমাৰ টাউনৰ মাটি আছিল কিনা।
উম'। অলপ দূৰত আছিলে দেই মাটিটো।
নৰবাৰীত আছিল অ'।
উমঁ' তেনে ঠিকেই আছে বাৰু।
অহ'।
বাকী তেনে তুমি ক'বা ভোজ-চোজ যেতিয়া খাবা ৰাতি।
উম' উম' খালেই হ'ল বাৰু দে। মই পাঁচ দিন ছুটীত আছোঁ।
পাঁচদিন আছে ন, তেনে কাইলে মানে মই তোমাক লগ কৰি লওঁ ফাৰ্ষ্ট। বস্তুখিনি চাই কৰি পৰহি মানে ভোজটো খাই দিওঁ আৰু।
অহ' কাইলৈ দিনত অকমান মই ফ্ৰী টাইম উলিয়াইছো বাৰতে।
অহ'।
কাইলে এটা জেগাৰ পৰা আহিম দিয়া ওলাবা।
অঁ।